হেল্ল'
অ কি কৰিছা।
এয়া আছো তুমি
অ মই এনেই আছো তাকে ভাত পানী খালা নাই।
ভাত নাইখোৱা তুমি
নাই খোৱা নেকি মই খালো আৰু খাই মেলি অলপ এনে ৰখি আছো তুমি ভাত গৰম বহুত বেছি অ তাকে সেইটোৱেই গৰমতটো ইমান বেছি দিছে তাৰপিছত এই কাৰেণ্টটোও নাই কি ক'বা তাকে ফোনতো ইমান চাৰ্জ নাছিলে সেইটো কাৰণে এই লগৰ এজনত ঘৰত গৈ পেলাই চাৰ্জটো দি আনিলো এ এতিয়াহে শান্ত মানে আজিকালি কি হৈছে মানে ফোনতটো নাথাকিলে ইমানকে থাকিব পৰা নাযায় যে সেইটো কাৰণে
সেইটো হয় ফোনটো আকৌ ফোনটো বেছি ব্যৱহাৰ কৰাটো ভাল কথা নহয় আকৌ
অ সেইটোও হয় বাৰু দেই ফোনটো বেছি হয় হয় কিন্তু হ'লেও আজিকালি মানে এটা উিঠা হৈ যায় ন ফোনটো টিপি টিপি কথাটো সেইটো মানে উম এ তোমালোকৰ ফালে গৰম কেনেকুৱা পৰিছে
গৰম অ বহুত গৰম বহুত
বহুত গৰম ন আমাৰ হয় হয় কালি পৰহিৰ পৰা ইমানেই গৰম দিছে মানে তোমাৰ থাকিব নোৱাৰাকে গৰম দিছে গম পোৱা নে
এতিয়া আকৌ কালি কি হৈছিলে দেই কালি ৰাতি মানে অকনমান বৰষুণ দিছিলে বৰষুণ দিছে কিছু তাকেহে বৰ কাইলৈৰ পৰা অলপ বৰষুণ দিব অলপ বতৰটো ঠাণ্ডা হবও চাগে কিন্তু কালি আজি বেছিহে গৰম
গৰমতটো বেছি হৈছে তাকে সেইবোৰ মানে এদিনতকে এদিন আৰু খেতি কৰা সময়তে খেতিৰ পথাৰত পানী নাথাকে ৰ'দটো দিছে খেতি কৰিব পৰাই হোৱা নাই
হয় আপুনি কথাটো ভাবি চাওক নহয় তাত কিন্তু গৰমেই হওক বা ঠাণ্ডাই হওক তত আমি মানুহবোৰ জড়িত হৈ আছো আকৌ গম পাই নে নাই আমি যেনেকে গছ ধখ কৰি দিছো হয়ে নে নহয়
গোটেই গছ গছনি কটা হৈছে।
হয় এই তাৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি পাইছে হয়নে নহয় যা ফ গৰম বেছি হৈছে এই গৰম এই ঠাণ্ডা হয় নে নহয় এতিয়া আগৰ দিনত গোই দিন বোৰ খাবচোন বাৰু আগৰ দিনত যেনেকে বৰষুণ দি থাকে হয় নে নহয় আজিৰ দিনত তেনেকে বৰষুণ নাই এই বৰষুণ দিব এই ৰ'দ দিব হয় নে নহয় এনেকে এতিয়া চাক পথাৰৰ দিন এতিয়া এনেকে যদি বৰষুণ দি থাকে আকৌ হেৰি হয় ৰ'দ দি দিয়ে তেতিয়াহলেতো নহব ন খেতি পথাৰ খিনি কি হব ধ্বংসই যাব এতিয়া কালি পৰহি পৰা যিটো ৰ'দ দিছে
কৰৰ মাৰি জহত খেতিয়ে থাকি গ'ল আমাৰ এই এতিয়া দুবিঘাত তিনি বিঘা খেতি কৰিব পৰা নহ'লে আগৰবাৰ
অ হয় নেকি সেইয়া
উম এই বাৰু এতিয়া সেয়া খেতি পথাৰ এতিয়াও মাত উঠি পিছফালে এতিয়া পানী শুকাই খতম
অ সেইটোৱে মানে গম পাইছে ন আপুনি এতিয়া পথাৰলৈ ওলাই যাওকচোন গোটেই যিমানবোৰ মানে মাটি উঠোৱা আছে ন সেইবোৰ চাকচোন গোটেই একদম জ্বলি যোৱা নিচিনা হৈ গৈছে কালি পৰহিব পৰা যিটো উত্তাপ দিছে ন গোটেই এইবিলাক মানে চাৰ্ভাইভ কৰিব নোৱাৰিব মানে
আৰু এতিয়া কি মানে চৰকাৰ খনে কিছুমান ভাল কামো কৰিছে বেয়া কামো কৰিছে এতিয়া কিবা ফ্লাই অভাৰ বনাবলৈ এলিভেটেড কৰিডৰ বনাব লাগে গোটেই গছ কাট তি আদাই কৰি মানে ৰাস্তা ঘাটত একো গছ নাইকিয়া
অ সেইটোৱে এতিয়া আপুনি সেইটো আপুনি বহুত ভাল কথা এটা কৈছে এতিয়া চাওক দে এতিয়া মানে এক্সামপুল হিচাপে আপুনি গহপুৰ খনকে লব পাৰে দেই। মই মানে গহপুৰত থাকো এই গহপুৰ খ যদি আপুনি যায়। আপুনি যদি বাইকটো যায় আপুনি তেতিয়া গম পাব মানে যে কেনেকুৱা মানে এটা অনুভৱ অনুভৱ হয় চাইডে গছ গছ নাই একো গোটেই ৰ'দতটো আপোনাৰ গাতেই পৰে সেনেকুৱা হলে বহুত গৰম অনুভৱ হয় আৰু আপুনি যদি টাউনত থাকে। এতিয়া গম পাব কিমান গৰম গাঁৱতো অলপ হলেও গছ গছনি অলপমান ঠাণ্ডা হয়।
ঠাণ্ডা বহুত গাঁৱত
শিকিব নোৱাৰে আৰু গম পাইছেনে অ
গাঁৱত ভালেই অলপ গছ গছনিবোৰ থাকে এতিয়া টাউনত হ'লে মানুহে গছ কাটি ঘৰ বনাব কিবা কৰিব গোটেই ঘৰৰ ওপৰত ঘৰ তাতে আকৌ চা এইটো আপোনাৰ এই ফেক্টৰীবোৰ থাকে তাৰ পৰা ধোঁৱা চোৱা ওলোৱাৰ পৰা হৈ মানুহ গ টাউনত বহুত দিগদাৰ
হয় হয় আপুনি ভাল কথাই কৈছে বাৰু এতিয়া ফেক্টৰীৰ পৰা কিমান ধোৱা চোৱা ওলাই হয় নে নহয় ফেক্। তৰ পৰা আমাৰ বহুত গোলকীয়ত তাপ প্ৰভাৱ বৃদ্ধি পাইছে। এতিয়া জুবিন দাই এটা কথা কৈছিলে ন এইটো কি বুলি কয় য'ত গছ। গ ৰুব লাগে ত'ত গছ কাটি আছে আৰু য'ত গছ লাগে ত'ত গছ। ৰুই আছে এতিয়া আপুনি চাওকচোন যদি গহপুৰলে যাওতে আপুনি গছ এজোপা থাকিলেহেঁতেন তাতে অলপ টাইম ৰখি পেলাই জীয়াব। পাৰিলেহেঁতেন হয়নে নহয়। কিন্তু এতিয়া তালে যাওঁতে গছেই নাই যাৰ ফলত কি হৈছে গৰম পুৰা পিন্ধ। উঠি পাইছে হয়নে য'ত গছ। নালাগে আপুনি যেনিবা সেই জংঘল এখনত গছ ৰুইছে তাত গছ আছেই অলৰেডি তাত। ইমান গছৰ প্ৰয়োজন নাই তাত গছ নিজে নিজেই হ'ব হয়নে নহয় কিন্তু গছ কত। লাগে সেই ৰাস্তা পদূলি কিনাৰত লাগে হয় নে য'ত মানুহে অকন। সময় ৰখি জিৰাব পাৰে হয় নে নহয় সেই তেনেকোৱা জোগাত গছ লাগে। কিন্তু সেই তেনেকোৱা জেগা বিলাকত চৰকাৰে কি কৈছে গছ বোৰ কাটি দিছে আৰু য'ত গছ নালাগে তত গছ
ৰোইছে তেতিয়া সেই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে ৰাস্তা গাত কৰি পেলাই পকা ৰাস্তা খান্দি পেলাই গছ ৰোইছে। তাতো আমোয়ে লগাই দিলে এজোপা গছৰ এদিনতে
হয় হয় সেইটো চা সেইটো কেনেকোৱা ধৰণৰ কথা বাও সেইবিলাক আমি খন্তেকীয়া এটা কৰিলে নহ'ব নহয় হয়নে নহয়। ত' সেইবিলাকতো গছ এনো জীয়াই নাথাকে নহয় হয় নে নহয়। এই কওক ৰাস্তা খান্দি পেলাই গছ কেনেকে জীয়াব বাৰু গছ। হয়নে নহয় এইটো আগতেই ভাবিব লাগে।
হয়তো।
হয় হয় সেইটোৱে।
ভালকেও কৰিছে আৰু কিছুমান সুবিধা কৰিছে এতিয়া ছাৰ স্কুলে ছাত্ৰ ছাত্ৰীৰ কাৰণে পঢ়িবলৈ। মেলিবলৈ কিছুমান আঁচনি ওলাইছে ভাল কাম কৰিছে পঢ়িবলৈ সকাহ পাইছে ল'ৰা ছোৱালী। তাৰ বাহিৰে আকৌ। উন্নতিটো লাগিব ৰাজ্যখনৰ তথাপিতো অকৌ গছ গছনিবোৰ ধংস।
সেইটোয়ে আমি উন্নতি কৰিব লাগে উন্নতি কৰিব লাগে। কিন্তু আমি পৰিৱেশৰ বিনষ্ট নকৰি পেলাই উন্নতি কৰিব লাগে আমি পৰিৱেশ চাই কে্ আমি বিকল্প হিচাপে আমি উন্নত হ'ব পাৰো সেইটো ক্ষেত্ৰত মানুহে বেছিকে গুৰুত্ব। দিব লাগে বুলি মই ভাবো মানে।
সেইটোৱে হয় হয়।
এতিয়া মানে প্ৰতিটো বস্তুৱে এটা ভাল থাকে এটা বেয়া। থাকে হয় নে নহয় কওক হয় সেই যেনেকে মানে কোনোবা এটা মানুহৰ ভাল গুণো থাকে আৰু বেয়া গুণো থাকে। এতিয়া আমাৰ চৰকাৰখনক বহুত আৰু এইটোও ক'ব নোৱাৰি যে আমাৰ চৰকাৰখন একদম। পুৰা ভাল বেয়া গুণো আছে বহুত।
আছে অ।
সেইটোৱে মানে কথাটো।
সেইটো হয়।
অ সেয়া কথাটো সেই তেনেকোৱা ধৰণৰ মানে। তাকে আপুনি এতিয়া ঘৰতে আছে নেকি।
মই ঘৰতে আছো মাহঁত ক'ত আছে।
মাঁহত আছে ঘৰতে আছে গৰমত সেই কাৰেণ্টও নাই কিনো কৰিব আও। এতিয়া মানে আমাৰ গাঁৱলীয়া। গাঁৱলীয়া অঞ্চলবোৰ কেনেকোৱা হৈছে মানে অলপ যদি বৰষুণ বা ৰ'দ দি দিয়ে তে কাৰেণ্টো কাটি দিয়ে। এইটো কেনেকোৱা কথা কওকচোন বাও বিল। লটো লোৱা সময়ত ঠিকেই ল হয় বিলটো লোৱা সময়ত ঠিকেই লয় তাৰপিছত বৰষুণ অকণ বৰষুণ। কাৰেণ্টো কাটি দিব অকমান ৰ'দ দিব কাৰেণ্টো। হয় এতিয়া আমাৰ নিচিনা দুখীয়া দৰিদ্ৰ মানুহ বিলাকৰ ঘৰত যদি ইনভাৰটাৰ নাথাকে তেতিয়া আমাৰটো চলিবলৈ সমস্যা হৈ যায়।
সমস্যা হয় হয়।
তেনেকোৱা আমাৰ কিমান মানুহ আছে।
এতিয়া আজিকালি পঢ়া ল' ছোৱালীও ইমান ৰাতি এতিয়া কাৰেণ্টটো কেতিয়াবা গোটেই ৰাতিটোৱে কাটি দিয়ে পঢ়িবলৈ নোৱাৰে লৱা ছোৱালীবোৰে এতিয়া।
অ, সেইটোয়ে মানে যদি ল'ৰা ছোৱালীয়ে নপঢ়ে তেতিয়া হ'লে কেনেকে শিক্ষিত হ'ব যদি শি ক্ষিত নহয় তেতিয়াহ'লে মানুহ বিলাক এইটো কি হয় নিজৰ পৰিবেশটোকে বচাবলৈ হ'লে কেনেকে পাৰিব মানে গম পাইছা নে নাই। যেতিয়া মানুহবোৰ শিক্ষিত হব যদি পৰিৱেশৰ কথা নাজানিবই তেতিয়া হ'লে যদি মানুহটোৱে গছজোপা কাটিলে কি হয় নাজানে শিক্ষাই নাই তেওৰ তেতিয়াহ'লে মানুহেতো গছ কাট কাতিয়েই থাকিব ন সেই শিক্ষা মানে আপোনাৰ অকল বোলে। গছ কাটিছে সেইটো বুলিয়ে নহয় বহুত কামতে মানে শিক্ষাৰ প্ৰয়োজন হয়।
হয়তটো শিক্ষা এতিয়া আজিকালি শিক্ষা চবতে লাগে আৰু। শিক্ষা নহলে একোৱে কৰিব নোৱাই।
পঢ়াৰ শিক্ষা বুলিয়ে নহয় অকল কিতাপৰ শিক্ষা বুলিয়ে নহয় মানে মানুহক ব্যৱহাৰিক শিক্ষা। শিক্ষাও লাগে মানুহে স্কিলৰ ওপৰত শিক্ষা ল'ব লাগে হয় নে নহয় এতিয়া যদি আপুনি চাওচোন পঢ়া। সতে যদি আপোনাৰ যদি কিতাপৰ শিক্ষাই যদি আপোনাৰ কিতাপৰ জ্ঞানে যদি থাকে তেতিয়া আপুনি সকলো কামি। ন যদি আপোনাৰ মানে স্কিল নাথাকে। গম পাইছেনে হয় সেই তেনেকুৱা ধৰণৰ কথা মানে।
আজিকালি যুগটো স্কিলৰ যুগেহে হ'ল আৰু। কিবা পঢ়িলেই যে পাৰিব কথা নাই মানে। কিবা এটা স্কিল যদি ভাল স্কিল এটা থাকে সেইটো কৰিয়ে গোটেই জীৱন খাব পাৰে আজি।
উম, সেইটোৱে হয় আপুনি বুজি পাইছে বাৰু কথাটো। তাকে গৰমতটো দেখিলহে মানে মোৰ অলপ মানে বেয়া লাগিছে অ, এই তিনদিন ধৰি যিটো গৰম দিছে আৰু মানুহ থাকিব পৰা নাই দেই। এই খেতি কৰা মানুহ বেয়া লাগিছে।
তাকেতো এইবোৰ চব প্ৰকৃতিৰ প্ৰভাৱ পৰিছে।
হয় সেইটো প
আকৌ মাজতে সেয়া ৰ'দ দিলে ৰ'দেই দিব বৰষু বষুণ দিলে আকৌ বজ্ৰপাত পৰি মাজতে আমাৰ এই ওচৰতে গৰু মৰিছে মানুহ।
অ, হয় নেকি সেয়া চাওকচোন আমি প্ৰকৃতিৰ লগত যিমান বেয়া কৰিম প্ৰকৃতিয়ে তাৰ - তাৰ আমাৰ দুগুণ বেয়া কৰিব।
সেইটোৱে মানে। ৰ'দ দিলো ৰ'দে পুৰা মানুহ অৱস্থা বেয়া কৰিছে আকৌ বৰষুণ দিলো বজ্ৰপাত।
অ, সেইটোৱে মানে আমি প্ৰকৃতিৰ লগত বেয়া কৰিছো ন সেইটো কাৰণে
তাক আচলতে আমি বস্তুবোৰ থাকিলে ব্যৱহাৰ টো। বেয়া হৈছে যে সেইটো কাৰণে মানে আমাৰ এনেকুৱা হৈছে মানে ব্যৱহাৰ বোৰ বেয়া হোৱা।
তাকে এই মানুহ বিলাকত মানে চাবই নোৱাৰি এতিয়া - এতিয়া যোনে খেতি কৰি আছে এই গৰমত চাওকচোন ইমান টিকা ফটা ৰ'দত মানুহে কি কৰি আছে দেখিছেনে। খেতি কৰি আছে তাকো মানুহে কি ভাবিছে যে আমি অলপ ধান মুঠি পাম হয়ে নহয় আমাৰ অলপ লাভান্বিত হ'ম কিন্তু এতিয়া যি ৰ'দ দিছে। গোটেই জ্বলি গৈছে খেতি পথাৰাবোৰ এতিয়া মই মানে পথাৰৰ ওচৰতে আছো মই দেখি আছো মানে বস্তুবোৰ দেই এতিয়া যত য'ত মানে মাটি ৰুইছে যোনবোৰ মানুহে একদম কিবা খেতিবোৰ যোনবোৰ মানে ম মাটি ৰুইছে ন সেই মাটি মানে ধান খিনি কি হৈ গৈছে ৰঙা - ৰঙা নিচিনা হৈ গৈছে। টো জ্বলি যোৱা নাই জানো বাও।
আগৰ বাৰতোতো সেই মানুহে খেতি কৰিছিলে যদিও ইমান। ধানেই নাপালে তাতে সেই পোক লাগিলে পোক লাগি গোটেই পোকে বা মহামাৰী আহি পেলাই মাজতে সেয়া ধ্বংস কৰিলে খৰ-খৰ মাৰিলে বৰষুণ নাই সেইবোৰ ধ্বংস কৰিলে। কিবা মানুহে ধানেই নেপালে।
সেইটোৱে মানে কথা এই গোলকীয় উতাপ বহুত বাঢ়িছে গম পাই নে এতিয়া ইউৰোপতে চাওকচোন একদম গোটেই ৰাস্তা ঘাট গলি গৈছে হয়ে নে নহয় যি গৰম পৰিছে তাত গোটেই ৰাস্তা চাস্তা গলি গৈছে আপুনি দেখিছে নাই বাৰু নিউজবোৰ গোটেই জোতা ৰাস্তা যিবিলাক এই ট্ৰেফিক লাইট থাকে ন ট্ৰেফিক লাইট গোটেই গলি গৈছে ইমানেই গোলকীয় উত্তাপ বাঢ়িছে
উম উম
কিন্তু আমিএতিয়া চিন চিন্তা ভাৱনা কৰিব হ'ল গম পাই নে নহলে আমাৰ যিটো আহিবলগীয়া প্ৰজন্ম হৈ আছে তেওঁলোক মানে জীয়াই থকা থকাতো বহুত কঠিন হ'ব
কঠিন হব হয়
হয় সেইটো কাৰণে আমি কি গছ চছ অলপ ৰুব লাগে হয় নে আমাৰ মানুহক অলপ সজাগ কৰিব লাগে হয় আমি হয় মিটিং পাতিব লাগিব হয় ন মানুহ যিবিলাক মানুহে নাজানে যাৰ শিক্ষি শিক্ষিত - শিক্ষ - শিক্ষিত মানে দক্ষতা নাই তেওলোকক আমি বুজাব পাৰিব লাগিব। মিটিং চিটিং আমি কৰিব লাগিব কাৰণ আমি এতিয়া আমি নতুন প্ৰজন্ম ন। আমিয়ে কৰিব লাগিব হয় নে নহয় আমি কব লাগিব ভালকে বুজাব পাৰিব লাগিব মানুহখিনিক। যে আমি গছ গছনি কাটিব নালাগে গছন গছনি ৰুব লাগে নহলে ইয়াত দেখিছেনে কেনেকে গোলকীয় উত্তাপ বৃদ্ধি পাইছে। সেইবোৰ মানে আমি মানুহক ভালকে বুজাব লাগিব
সেইটোৱে সেয়াই কৰিব লাগে ন দিয়া
হয় তাকে বোলো আপোনালৈ ফোনটোকে কৰোচোন ভাল লাগিল আ আপোন লগত কথা পাতিবা আপুনিও মানে মোৰ লগত অলপ মিলিছে মানে হয় নে নহয় কথা চথা এনেকে ফোন চোন কৰি থাকিব ভাল লাগে মাজে মাজে হয়নে মানুহ ভাৱ মানে প্ৰকাশ কৰিলে এইটো কি হয় অলপ বুজিলে হয় নিজেও বুজি পোৱা হয় আৰু আনকো অলপ বুজোৱা হয় হয় মানে অ সেই তেনেকুৱা ধৰণৰ কথা বাৰু দিয়ক তেতি
বাৰু হ'ব অ ঠিক আছে